হেল্ল', অ'কি কৰি আছা তুমি?
অ', অফিচত আছো, তুমি কি কৰি আছা?
অ', মই এনেই টিভি চাই আছিলো মানে এতিয়া
অ' টিভি চাইছ নেকি?
অ' টি ভি চালো
অ', কি চাই আছিলা তুমি?
তো, ৱেব ছিৰিজ চাই আছিলো নতুন দিছে এটা, প্ৰীতম এণ্ড পেড্ৰ, অ'
ইনে কি কি ফিলিম চাই ভাল লাগে তোমাৰ?
মই এনেকাই ৱেব চিৰিজ গিটা ভাল লাগে।
অ'
চাউথ ইণ্ডিয়ান
অ', অ' আৰু কিবা নাস্তা খালা নে?
অ', কৰিলো ব্ৰেকফাষ্ট, তোমাৰ হল নে?
অ' মোৰ হ'ল, কি খেলা তুমি?
মই এনেই ৰুটি খাইছো।
ৰুটি খানা মই ৰুটি আৰু আমলেট খালোঁ।
অ
আহঁ এই গৰমত বহুত গৰম দিছে আজিও
অ গৰমতটো বহুত দিছে
বৰ দিছে
অ তুমি কি কাপোৰ পিন্ধা
মই কি কাপোৰ পিন্ধো অ মই এনে চাৰ্ট পেণ্ট পিন্ধো নহলে টি চাৰ্ট পিন্ধো তুমি কি পিন্ধ না
মই এনেই হাফ পেণ্ট পিন্ধো আৰু আৰু টি চাৰ্ট পিনো তুমি চাৰ্ট পেন্ট পিন্ধা গৰম নালাগে
নাই নাই মই মানে এইটো পিন্ধিবই লাগিব বাহিৰত আহো় না পিন্ধিবই লাগিব মানে মানে মই স্পটিন কিনি অ গৰম লাগে এ ফেনৰ তলত বহিলে গৰম নালাগে আৰু
অ
অ তুম
শ্বপিং কৰ বা যোৱা না তুমি
অ শ্বপিং কৰিব যাওঁ
অ শপিং নত কোনটো শ্বপিং মলত যোৱা
অ মই শ্বপিং মল মোৰ এ নাৰেংগী বিশাল মলত যাও নহ'লে এয়া মই ফেঞ্চি বজাৰ নহলে গণেশগুৰি যাওঁ ভাল ভাল কাপোৰ আহে মোক বেছি বেছিভাগ ফৰ্মেল কাপোৰ কেইটাবোৰ বেছি ভাল লাগে অ অ আৰু ফৰ্মেল মানে অ তোমাৰ ব্লেক চাৰ্ট হোৱাইট চাৰ্ট ডাৰ্ক ব্ৰাউন চাৰ্ট
বেগি চেগি পিন্ধা নেকি
বেগিও লওঁ ব্লেক বেগী এ অ গ্ৰে এইবিলাক কালাৰ মোক বোুত ভাল লাগে আৰু অ আৰু মোৰ তুমি কি পিন্ধা মানে তোমাক কি চবচে ভাল কি লাগে কাপোৰ
মোক টি-চাৰ্ট ভাল লাগে আৰু বেগী পেনকেইটা ভাল লাগে।
আচ্ছা ত তুমি মানে বেছিভাগ চাৰ্ট নিপিন্ধা নেকি?
চাৰ্ট পিন্ধো। মই চাৰ্টো পিন্ধো।
অ', চাৰ্টো পিন্ধা মানে? অ', মান অ', মানে কি মানে ক'ৰবাত ফুৰিব গ'লে তুমি চাৰ্টটো পিন্ধা মানে? এনে তুমি গৰমতায়ে গৰম দিনত পিন্ধা নে?
গৰম দিনত মই চাৰ্ট পিন্ধবা নোৱাৰো। বহুত গৰম লাগি যায়। বেছিকে গৰম লাগি যায়। চাৰ্ট পিন্ধিলে আৰু। টি-চাৰ্টেই পিন্ধো মই গৰম দিনত।
টি-চাৰ্টেই ভাল না।
অ', টি-চাৰ্টেই ভাল। তুমিতো চাৰ্টেই পিন্ধা চাগে?
অ', ম নাই নাই মই কেতিয়া কেতিয়াবা টি-চাৰ্ট পিন্ধো আৰু। মোৰ বেছি চাৰ্টে আছে ক'ব বুলি। অ', মানে মোৰ চাৰ্ট টো পিন্ধি পিন্ধি মানে অভাগ হৈ গ'ল না। সেইকাৰণে মই চাৰ্টটো পিন্ধো মানে।
ঘৰত থাকাতে কি পিন্ধা?
ঘৰত থাকাতে মই অহ মই বেছিভাগ ঘৰতেই নাথাকো। এইটোৱে মোৰ প্রবলেম।
অ', এনে থাকিলে?
এনে থাকিলে ট্ৰেক পেণ্ট নহ'লে স্পৰ্টিং।
অ', ট্ৰেক পেণ্ট আৰু স্পৰ্টিং।
মোৰ এনে মানে হাফ পেণ্ট নাহে ক'বা গ'লে।
অ', অ', অহ।
ল'বা লাগিব।
হ, গৰম দিনত হাপ পেনে ভাল।
অ', গৰম দিনতে হাপ পেনে ভাল।
অ'। এনে ৰাতিপুৱা তুমি মৰ্ণিং ৱক এনেকা ৱলক ৱৰ্কশ্বপ কৰবা যোৱা?
আহ, গৰমত নাযাওঁ ঠাণ্ডা দিনত যাওঁ।
অ', কি পিন্ধি যোৱা? হাফ পেণ্ট পিন্ধি যোৱা নে এনে ট্ৰেক?
মই ট্ৰেক পেণ্ট পিন্ধি যাওঁ। ট্ৰেক পেন্ট, জেকটে ঠাণ্ডা দিনত পিন্ধিলে ভাল লাগে অলপমান।
অ', ঠাণ্ডা দিনত মই ছেম এনেকেই পিন্ধো আৰু। আৰু ৰাতিপুৱা মৰ্ণিং ৱক গৰম দিনত গৰমত মই হাফ পেণ্ট আৰু, মই ফাইভ টো তেন কিলোমিটাৰ।
ফাইভ টু টেন কিলোমিটাৰ। অ', মানে ভাল লাগে মানে ডাউৰি ন। এনে তুমি নি নিজে যোৱা নহয় ফ্ৰেণ্ডৰ লগত যোৱা?
মই নিজে যাওঁ, অকলে যাওঁ মানে।
অকলে যোৱা?
অহ।
অ', ফ্ৰেণ্ডকেইটা নাযায় নেকি?
ফ্ৰেণ্ডে কেতিয়াবা কেতিয়াবা যায়।
তোমাৰতো বহুত ফ্ৰেণ্ড আছে চাগে।
অ', আছে।
অ', এতিয়া মানে চাগৈ চামভিকেচননত ছুটি দিছে তুমি মিচ কৰি আছা?
অ', মিচ কৰি আছিলোঁ।
অ', মানে এতিয়া এই ঘৰত থাকিটো এতিয়া একো কৰিব নোৱাৰা মানে। কলেজত থাকিলে তুমি ফ্ৰেণ্ডৰ লগত কথা-চথা পাতি খেলব পাৰবা ফোন, গেম-চেম খেলিব পাৰা। এইবিলাক ভাল লাগে অলপমান।
তুমি মিছ কৰি আছা না ফ্ৰেণ্ড কেইটাক।
অ, মই কৰি আছো এ, কৰিবই লাগিব আৰু। কি কৰো এই গৰম চুটীত কৰ'বাত যাবও নোৱাৰি। আহ মানে
ফ্ৰেণ্ড কেইটাৰ লগত। ম
মই এনে শ্বপিং কৰি কিনে ভাল লাগে মানে।
শপিং কৰি ভাল লাগে।
তোমাক শ্বপিং কৰি কিনে-মোক কাপোৰ-চাপোৰ কিন আকৌ কিবা বুক-চুক ল'বা লাগে যদি মই শ্বপিং কৰিবাই যাওঁ।
হয় নেকি অ, আৰু তোমাৰ এনে মানে কি আ ষ্টাইল-ব্লাইল নাই নেকি মানে তুমি চচমা মেনে কে
অ চচ- নাই কালেকচনৰ শ্বক নাই ম
কালকশনত নাই না।
নাই তোমাৰ আছে নেকি? কালকশন কৰা তুমি
মই মোৰ চশমা কালেকশচন কৰিছিলো বাট চশমা কেইটাই হেৰাই যায়, ভাঙি
অ, কালেকচন কৰা হেৰাই যায়।
অ আৰু নতুন ল আৰু হেৰাই য আৰু ভাঙি যায় মানে এটা এটা ভানত ভাঙি, ভাঙি যায় মানে।
আহ তোমাৰ লগত কিমান চশমা আছে?
চশমা আছিল চব হেৰাই গ'ল মানে কবা গ'লে।
অহ, এতিয়া কিমান আছে?
এতিয়া মানে কবা গলে দুটাই আছে মোৰ লগত। এতিয়া আহ, তোমাৰ লগত কিমান আছে? মোৰ বেছিভাগ অ ব্লেক, এণ্ড হোৱাইট অহ। চান গ্লাছেই ভাল লাগে।
অহ।
মানে ৰ'দৰ দিনত ভাল লাগে আৰু বাইক চলালে। চচমা মই এনেই মানে অফিচ যোৱা কাৰণে গড়ী চলাবৰ কাৰণে চচমাটো পিন্ধি লওঁ, এই গৰম থাকে না অ কেতিয়া কেতিয়াবা হেলমেট নিপিন্ধো মানে, চকুত ধূলা বালি যায় কাৰণে মই চশমাটো পিন্ধি লওঁ। অহ, তুমি অ', মোক অ ঘৰি চৰি পিন্ধো বাট মোৰ ঘড়ীও বেয়া হৈ যায় ক'ব গলে। এই পানী দি হাত ধুই দিলোঁ,
হয়।
ক'তবা এই ৱালত লাগি গ'লে ভাঙি যায়। এই বইছৰ লগত কাজিয়া কৰো, নহলে এনে ধেমালি-চেমালি কৰিলে তাত ভাঙি যায়, সেইকাৰণে ক'তবা- এনে ৱাচও আছিল আৰু নৰ্মল ৱাচ ভাঙি গ'ল।
অহ, অহ।
সেইকাৰণে বেছিভাগ মই ফ-ফুৰিব গ'লে মই পিন্ধো। নহ'লে এনে নিপিন্ধো আৰু। অহ।
মোৰো চশমা আছিল মানে, মই পিন্ধো কেতিয়াবা কেতিয়াবা। কলেজত যোৱাৰ টাইমত পিন্ধো, এনেয়ে কৰবাত ফুৰিব যাওঁ যেতিয়া, অ হয়।
আৰু তুমি আৰু ক'ত ক'ত ফুৰিবলে ভাল পোৱা?
ফুৰিবলৈ মই এনেই লেক, ৱাটাৰফল, এইকেইটা জেগাত মোক ভাল লাগে আৰু মাউন্টেইনৰ ওপৰত। অ', পাহাৰৰ পৰা ভিউ কেইটা চোৱাত মোক মজা লাগে।
মানে গৰম দিন নে, ঠাণ্ডা দিনত ভাল লাগে তোমাৰ?
ঠাণ্ডা দিন গৰম দিন একেই, এইকেইটা জাগাতে ফুৰি মোক ভাল লাগে।
অ, মানে মানে, আৰু তুমি শ্বিলং গৈছানে কেতিয়াবা?
শ্বিলঙ অ', গৈছো মই।
অ', ভাল লাগেনে?
ঠাণ্ডা জাগা এইটো, তুমি গৈছানে শ্বিলং?
অ', মই গৈছো। মই শ্বিলং গৈছো, মেঘালয় গৈছো। ভাল লাগে।
ভাল লাগে অহ।
অ', অকমান আমান, শ্বিলং মানে যে পুলিচ বজাৰ গৈছিলোঁ।
অহ।
তাৰপিছত, তাৰে পৰা মেঘালয় আৰু
অ', কি ৱাটাৰ ফল চাবা গৈছিলা নেকি? ছেভেন চিষ্টাৰ ৱাটাৰফল।
অ', অ, এইটো চাবই গৈছিলোঁ। তাৰে পৰা বাংলাদেশৰ বৰ্ডাৰো দেখা পায়। অ', ভাল লাগে মানে বহুত ওখ মানে আৰু ঠাণ্ডাও থাকে। এ মোৰ ফেমিলি গৈছিলে।
অ', ফেমিলিৰ লগত গৈছিলা?
অ', এই চামাৰ ভকেশচনতে গৈছিলোঁ। এই এইটো এইটো অ', মোৰ হ'ল এক, এক দুই বছৰ হ'ল মানে। যোৱা। ভাল লাগে আৰু, এই পাতল এটা চাৰ্ট পিনি গৈছিলোঁ, বহুত ঠাণ্ডা লাগিছিলে। অ', অৱস্থা নাছিল, অহ। বহুত ঠাণ্ডা মানে, জাগা জাগাই মানে মেঘালয় জেগা জেগা বৰষুণ হ'ব, অকণমান ৰ'দ হ'ব। তাৰপিছত অকমান আৰু আগত গ'লে, তুমি ঠাণ্ডা পাবা।
অ', হয় হয়, কিহত গৈছিলা? কিহত গৈছিলা টেক্সিত? অ', কাৰ। কি বুক কৰি গৈছিলা না? নিজৰ
বুকিং কৰি গৈছিলোঁ। উম। নিজৰ কাৰ বৰ্তমান এতিয়া লোৱা নাই, লম। তেতিয়া যাম আৰু, অ', তে নিজৰ গাড়ী দি এটা বেলেগেই মজা লাগে আৰু। অ', বেলেগৰ গাড়ীত কি মানে বেছিভাগ ৰখিব নোৱাৰি দহ বাৰ। য যাই আছে যাৱয়েই, মোৰ বেছি বেছিভাগ অহ মোৰো ভাল লাগে, চবচে ভাল তো মোৰ স্কৰপিঅ' লাগে।
স্কৰপিঅ' অ', মোৰ আকৌ থাৰ স্কৰপিঅ' আৰু
এ ফৰ্চুনাৰ, অহ। অ', এইবিলাক তাৰমানে দেখাত মানে বহুত ভাল।
অ', বহুত
অহ। আৰু চেফটিও থাকে বহুত তাতে। ফেমিলীৰ কাৰণে ফুৰিবও যোৱা
অ', মোক বেছিভাগ বহুত ভাল ফৰচুনাৰেই লাগে।
অ', মানে তুমি ল'লে কি ল'বা মানে? তুমি ফৰচুনাৰ ল'বা, নহ'লে স্কপিঅ' ন' থাৰ?
মই ফৰচুনাৰেই ল'ম।
ফৰচুনাৰ, মই ল'লে দুট টা মেচে ল'ব পাৰো, এটা ফৰ্চুনাৰ নহ'লে স্কৰপিঅ লম।
অ', হয়।
মানে এতিয়া বৰ্তমান এইবিলাকে গেছি গাড়ী কেইটাৰ বেছি ভাও আছে।
অ', অ', ফৰ্চুনাৰ।
অ', অ', ফৰ্চুনাৰ স্কৰপিঅ' যেনেকে গ'লে তুমি ক'বা অ',
অ', ঠিক আছে দিয়া ভাল লাগিছে। তোমাৰ লগত কথা পাতি কিনা, হ'ব দিয়া ঠিক আছে দিয়া। অ'।